শুনিছনে
হেল্ল'
আহ শুনিছা
অ কিবা ইণ্টাৰনেটৰ অকমান অসুবিধা হৈ আছে বোলা
অ জানো আজি কিয় ইমান অসুবিধা দি আছে
এই বতৰটো হলে সোৱাদিনা হবই মানে
উম হয় দিয়া
উম কি কৰি আছা?
এ মই মাৰ লগতে বহি পেলাই অকমান নতুনকে আকৌ মানে দিছে টিভিত আগতে দিছিলো যে ৰামায়ণ খন
উম
সেই তাকে অকণ চাই আছিলো ভাল লাগে দিয়া চাই পেলাই
অ এডভাৰটাইজ দি আছিলে নহয় ভাল লাগে মই মই বহুত ভাল পাওঁ এইবোৰ চাই
অ মোৰো ভাল লাগে চাই
উম মোৰ ৰামায়ণৰ মানে মানে বেয়া লাগে আৰু ন দুখ লাগে সীতা আমাৰ জীৱনতটো কেনেকুৱা আছিলে
অ হয় দিয়া ইমান একেবাৰে ধুনীয়া ৰাজমহলৰ পৰা গৈ পেলাই সীতাই কেনেকুৱা জীৱন যাপন কৰিব লগা হৈছিলে
হয় দিয়া আৰু যে কয় সীতা মা বোলে ৰাৱণৰে জীয়ৰী হয় সেইটো সচা নে বাৰু উম
সিহঁতৰো বহুত তেনেকুৱা কথা থাকে ন কোনোবা প্ৰসংগত হবও পাৰে এতিয়া আমি ইমান ভিতৰিয়া নাজানো
উম কথিত হিচাপত কিবা হবও পাৰে এতিয়া আমি এতিয়া ৰামায়ণ পঢ়া নাই ন এতিয়া পঢ়িলেহে গম পাম গোটেইখন
উম সেইটোৱে
এনেই মানে কথিত মতে মানে কয় আৰু যে হেৰি বহুত কেইটা কয় এনেই আৰু এটা মানে ৰাৱণক বোলে এটা অ অভিশাপ দিয়া গৈছিলে। যে ৰাৱণৰ প্ৰথম চৌ সন্তান মানে ৰাৱণৰ মৃত্যুৰ কাৰণ হব, গতিকে জন্ম পোৱাৰ লগে লগে ৰাৱণে মানে মাটিত পুতি দিলে। মাটিত পুতাৰ লগে লগে জনক প্ৰজা পাই গ'ল তেতিয়া জনক ৰজা যে দেশত হেৰি আহিছিলে আকাল আহিছিলে তেতিয়া জনক ৰজাই খেতি কৰোতে পাই গ'ল তেওঁ পোৱাৰ লগে লগে মানে সেই নিজৰ জীয়েককেতো চকু দি লৈ পেলাই আকৌ অপহৰণ কৰাৰ দৰে হ'ল হয়। বেয়া দৃষ্টি দিছিলে চোৱা নাছিলে তথাপিতো বেয়া দৃষ্টি দিছিলে ন
অ এ মানে সেইটো ইমান ৰাৱন মানে ইমানো বেয়া নাছিলে মানুহটো খালি এয়া কি মানে অহংকাৰী আছিলে যে সেইকাৰণে সি অপহৰণ কৰিছিলে নহলে নকৰিলেই হয়
সেইটোয়ে আৰু অহংকাৰী মানে কি ভনীয়েকৰ কথাত পৰি লৈ পেলাইহে অ মানে অপহৰণ কৰিব লগা হ'ল নহ'লেটো নাছিলে। আৰু এই, এতিয়াও শ্ৰীলংকাত ৰাৱণক পূজা কৰে। গম
অ পূজা কৰে আকৌ তাৰ মানুহ বিলাকে
আমাৰ মতে, যেনেকে ৰাম ভগৱান হয় আৰু ৰাৱন মানে অসুৰ ঠিক তেনেকে সিহঁতি ৰামৰ দৰ্শন কৰে আৰু ৰাৱনক মানে পূজা কৰে, উম', সিহতৰ তাত তেনেকুৱা মানে। অ', বহুত আছে আৰু ৰাৱণ এজন বহুত জ্ঞানী মানুহ আছিল ন',।
অহ', বহুত জ্ঞানী।
উম', ভগৱান শিৱক ৰাৱণে মানে বহুত বেছি মানে
অহ', সন্তুষ্ট কৰাইছিলে তাৰপিছত অহ', ভগৱান মানে শিৱৰ পৰা এই আশীৰ্বাদ যে পায় যে,
উম-উম
সেয়া তপ কৰি পেলাই মানে শিৱ বাবাক সন্তুষ্ট কৰি পেলাই।
শিৱ বাবাক লৈ গৈছিলে ন', লৈ যোৱা লগ নিজৰ মানে লংকালে লৈ গৈছিলে। শিৱ বাবাক তপস্যা কৰি কৰি উম', তাৰ পাছত তে গণেশ বাবাই হেৰি কৰি দিছিলে, এ', তেখেতক মানে এয়া, চলনা কৰিলে কাৰণ শিৱ বাবাক যদি লৈ পেলাই যদি লংকালে গুচিয়ে যায়, কি হব হয়? হেই গণেশ বাবা মানে তেতিয়া, তেতিয়া মানে কৈছিলে যে, এয়া ৰাৱণৰ যেতিয়া পেচাব কৰিবলৈ ধৰিলে
অ', মই গম পাওঁ সেইখিনি উম', -উম',
তাৰপিছতে কলে, তুমি অকমান লৈ পেলাই ৰখি থাকাচোন, সেই ৰখি থাকোতেই ডাইৰেক্ট কাতে, স্থাপিত কৰি দিলে আৰু,
অ', থৈয়ে দিলে কেনেকুৱা চলনাময়ী হব লাগিব ন', এইবিলাক আৰু নহয় চলনাময় মানে হবও লাগিব ন', সেইখিন কাৰণ ভালটো কৰিবলৈ
উম', মহাদেৱ যদি তালৈ গুচি যায়গৈ। দে মানে কি হব কোৱা? উম', জেগাখিনি মানে গোটেই পৃথিৱীখনৰ আৰু, ভাৰসাম্য নাইকিয়া হৈ যাব ন',।
অ', গোটেই অন্ধকাৰ হৈ যাব চবফালে।
সেইটোয়ে ঠিক তেনেদৰে যে যেনেকে মানে কামাখ্যা মা, যে নীলাচল পৰ্বতখন কাটিছিলে নৰকাসুৰ অসুৰে সেই তেতিয়াওতো ভগৱানে চলনাই কৰিলে দিয়াচোন যেতিয়া দেখিলে যে অ ক ৰাতি হৈয়ে যাব এতিয়া হ'লেই দেখোন বনাই হ'ব এতিয়া ৰাতিপুৱা নহওঁতে বিয়া পাতি লৈ যাব এতিয়া বুলি বা পাৰ্বতী মাক কি হ'ব এতিয়া ধুমধাম এয়া নাৰণ মুুনি আছিল নেকি গৈ পেলাই একদম মুৰ্গীটোক কৈছে অঐ ডাক দে ডাক দে দাগ দিয়াৰ লগে লগে ৰাতিপুৱা হৈ গ'ল তাৰপিছতে এতিয়া মানে বেছি স চলনা কৰি ও হাৰি গল আৰু
হয় গ'ল আৰু বহুত বস্তু মানে এনেকুৱা আছে
উম এটা কথা মানে মই ভাবো দেই বুলিবা অসুৰবোৰ তেতিয়া হ'লে দে দেখোন বেছি শক্তিশালী কাৰণ ভগৱানে চলনা কৰি জিকিছে অসুৰবোৰতোতো মানে নিয়ম মতে জিকি জিকি যায় ন চলনা নক কৰা হয়ততো আজি ওখুৰবোৰ জিকি থাকিলে হয়
উম
সেইটোৱে অসুৰৰ মগজ নাই কিন্তু বল আছে বুদ্ধি নাই
অ সেইটোৱেই বুদ্ধি সেয়াই এতিয়া বুদ্ধি আছে মানে বেছিকে বলতকে বেছি
উম দেৱতাবোৰৰ মন সে কয় যে বলেৰে নোৱাৰিলে বুদ্ধিৰে কৰিব লাগে।
উম আৰু কিছুমান বস্তুত বল কাম নাহে তেতিয়া বুদ্ধিয়েই হৈ যায়।
কৰে দেৱতাসকলৰ ইমান বল নাই উম
মানে চাবলৈ গ'লে শিৱ অ বাবাই মানে চবত চাই বেছি শক্তিশালী দেৱতাৰ ভিতৰত
উম উম আৰু শ্ৰীকৃষ্ণই চলনা কৰিব শিকাই দিয়ে মনে মনে বুদ্ধি দিয়ে।
আৰু মানে হেৰি ব্ৰহ্মাটোও চবত ছে বেছি জ্ঞানীয়ে
উম উম বহুত জ্ঞানী সেই তিনিজনৰ তাত তিনিটা মানে হেৰি আছে
অ কিন্তু বাকী যেতিয়া ইন্দ্ৰদেৱ হওক বা এনেকুৱা মানুহ বিলাকৰ লগত যেতিয়া মানে দেৱতাবিলাকৰ লগত যেতিয়া লাগিব যায় অ সেইটোৱে দেৱতাবিলাকৰ লগত যেতিয়া লাগিব যায় তেতিয়া মানে সে দেৱতাবিলাক হাৰি যায় অসুৰবিলাক জিকি যায়। সেই তাৰ পিছত আহি পেলাই সেই তিনি মানে
বচা তেওঁলোকে মানে এটা নাই এটা মানে মানে হেৰি। দিয়ে চাজে্যন দিয়ে। অ বিষ্ণু ভগৱান মানে উপায় দিয়ে যিকোনো প্ৰব্লেমছৰ মানে উপায় দিবই। আৰু শিৱ ভক্ত ভগবানে মানে গ'লে পেলাই বচাব পাৰে যিকোনো পৰিস্থিতিতে। আৰু তেওঁ বহুত ভোলা ভালা ন তেওঁক চবে ঠগি দিয়ে ন তপইচা কৰিয়ে শিৱ বাবাক চবেই বৰদাল লৈ থাকে আৰু ব্ৰহ্মা উম ব্ৰহ্মা জ্ঞানী ন বহুত জ্ঞান আছে ব্ৰহ্মাৰ বিশেষ ব্ৰহ্মাক পূজা নকৰে বাৰু বৰ্মা পূজা বিশেষ নক কৰে আৰু কিবা উপায় হেৰি আছে উম উম গোটেই জগতখন উম বিষ্ণু পালনধাৰী আৰু হেৰি শিৱ বাবাই মু টি দিয়ে
উম
সেইটোৱে আৰু ভগৱানৰ লীলা এইবোৰ মোৰ হিচাপে কিতাপত দিব লাগে আৰু ল'ৰা ছোৱালী এইবোৰো জানিব লাগে না কি বোৰ অ অসমৰ ইতিহাস ভাৰতৰ ইতিহাস মোগলে কিমান দিন ৰাজত্ব
কৰিছিলে কোনে কৰিছিলে সিহঁতৰ নাম বিলাক সেইবিলাক জানি কি কৰিম আমি
ইষ্ট ইণ্ডিয়া কেতিয়া আহিছিলে সেইবোৰ পহি পেলা লাভ নাই আ ন ভগৱানৰ অৱতাৰ বোৰ নাই বা মহাভাৰত
মানে মানুহে জীৱনৰ আৰ্হি লবলৈ হলে ভগৱানৰ বস্তুখিনি পঢ়াই যথেষ্ট বাকী নপঢ়িলেই হব একো
তেতিয়াহে
উম
জীৱনৰ গোটেইখিনি বস্তু সেইটোয়েইেতো
তাৰপাছত আৰু যে মানুহে যে কয় যে মন্দিৰটোহে পৱিত্ৰ, চমচা চমচামখন পৱিত্ৰ নহ বুলি কিন্তু
উম নহয় চমচান বহুত পবিত্ৰ হয় চমচানত মহাদেৱ থাকে
অ এতিয়া
আৰু তাত তাত মানুহে মুক্তি পায় ন সেইকাৰণে সেইটো বস্তুহে বেছি পবিত্ৰ হব লাগিব।
উম উম সেইটোয়ে কাৰণ মুক্তি পোৱা জেগা খিনিৰ নিচিনা আৰু পবিত্ৰ জেগা হ'ব পাৰে নেকি।
উম
তো আমি চাজা কাটিবলৈলে তো আহিছো ন এইখন নৰক বুলিয়েতো কয় দিয়াচোন।
অ গোটেই খিনি মুক্তি সেই কেতিয়া পা মানুহে যেতিয়া তেতিয়া মৰে হয়ে নহয় সেই তেতিয়া চমচানত সেই সেইটো মানে সেইটো ফালৰ পৰা চাবলৈ গ'লে চমচানখননক পৱিত্ৰ বস্তু একোৱেই নাই।
একোৱেই নাই মোৰ সেইটো মই হেৰি কৰো খালি ভয় টো লাগিবই বাৰু ন
ভয়ে লাগিব এতিয়া আমি মানুহ যিহেতু আমাকতো ভগৱানে এইটো বিছে জন্মৰ পৰা অ
চদয়া প্ৰেত আত্মাও থাকিব প্ৰেত আত্মাৰ ইয়নি আছেই য'ত নেকি
অ কিছুমানে কিন্তু বিশ্বাস নকৰে এতিয়া ভগৱান আছে বোলে আজিকালি দিনত কি ভুত সেইটো মানুহে বিশ্বাস কৰে নেকি?
অ চব বিশ্বাস কৰো, মই ভাল থাকিলে বেয়াও থাকিব সেইবোৰ বস্তু আমাৰ ওচৰত যে চব টাইমত থাকিব সেইটো কথা নহয় কিন্তু ভাল শক্তি চবৰে। থাকিব বেয়া শক্তি চবতে নাথাকে সেইটো সঁচা কথা তেওঁলোকে ভয় কৰে ন বেদ আত্মা কিবা অস্তিত্ব আছে নেকি ভগৱানৰ আগত নাই কিন্তু সেয়াই কিন্তু আছে নথকা নহয়
নথকা নহয় মানে আছে আও আৰু কিছুমান প্ৰেত আত্মা মানে বহুত শক্তিশালী বল মানে বল পূ্ৰ্বক সেই মানে পূজাৰী বিলাকে তান্ত্ৰিক বিলাকে মানে
নোৱাৰেগৈ অ আৰু এনে যে জনামতে প্ৰেত আত্মাাবোৰ কিছু কিছুমান যে হেৰি অ তান্ত্ৰিক কিছুমানে পোহে তেওঁলোকক উম উম তেওঁলোকক পোহে পোহনীয়া ভাৱে ৰাখে মানে অ হেৰি দিয়ে আৰু ফল ফল অহা দিয়ে এই বোলে খাবলে কিছুমানতোতো যোনবিলাক বহুত মানে হেৰি থাকে ন তাকতবৰ থাকে ন সিহঁতক বোলে হেৰি দিয়ে মানুহৰ বলি দিয়ে এনেকুৱা আৰু
অ আৰু সিহঁতক যোনটো কাম দিয়ে সেইটো কৰিবই। যদি মানে কিবা এটা বিধি কৰি কি আছে, এতিয়া সিহত যদি সন্তুষ্ট নহয় তেনেহলে মানে সেই যোনে
অঁ, সেইটো মানে বিনিময়ত দিব লাগিব। কিবা এটা যি বিচাৰে মানে, মানে যদি ফল মূল বিচাৰে কিছুমানে, কিছুমানে খাবলে ৰুটি বিচাৰে সেনেকুৱা মানে যিমান ডাঙৰ কাম সেইটো ওপৰত নিৰ্ভৰ কৰি মানে বস্তু দিব লাগিব। সেনেকুৱা আৰু তথাপিও মই এটাই মানুহ। অঁ ভয় লাগে, নালাগা নহয় তথাপি মই এইটোয়ে ভাবো ভগৱানৰ ওপৰত একো নাই। ভগৱান যত আছে, উম হনুমানজীৰ ওপৰত একো কাৰণ এতিয়াও কয়, যে হনুমানজী এতিয়াও জীয়াই আছে বুলি কয় ন। তেতিয়াহ'লে জীৱিত ভ ভগৱান এতিয়াও আমাৰ কলি যুগত আছে এতিয়া ভূতলৈ কিয় ভয় খাম। ভগৱানোতো আছে। এতিয়াও হ-হনুমানজী অমৰ হয়, উম।
আও এনেও বেয়া বস্তুতো কেতিয়াও ভাল বস্তু আগত জিকিব নোৱাৰে, হয়
নোৱাৰে, কেতিয়াও নোৱাৰে।
উম
হনুমান যীৰ আগত আৰু কোনোবা, মানে শিকিব পাৰে নেকি, কাৰণ ঠিক আছে, মহাদেৱ ভগৱানজন মানে উম আমাৰ পৃথিৱীত নাই, হয় সেইটো আমি জানো যে ভগৱানজন তেওঁৰ জেগাত আছে, কিন্তু হনুমানজী যে পৃথিৱীত আছে সেইটো টো স্পষ্ট কথা কাৰণ কলি যুগৰ শেষলৈকে থাক কি ব হনুমান অস্বস্থমা হনুমান জী, এইকেইজন থাকিবই।
উম।
কাৰণ কলি জন্ম পাব, কলিয়ে যুদ্ধ কৰিব।
উম, এইবোৰ আছে এইবিলাক হ'ব বাকিয়ে আছে হয়।
উম, সেইটোয়ে আৰু অ ঠিকে আছে দিয়া নহলে ন
উম উম দিয়া ঠিকে আছে নহ'লে দিয়া উম